হেল্ল,
হয়, শুনা পাইছেনে আপুনি।
অ, অ, এতিয়া শুনা পাইছো।
হয়, আগৰ দুইবাৰ ক'ল কৰিলো ভালকে শুনাই নাপালো।
উম, মা নিজে নিজে কলটো কাটি গৈছে।
হা, আপুনি স্কুলৰ পৰা আহিলে।
অহ, স্কুলৰ পৰা আহিলো।
অ, আজি মহৰমৰ বন্ধ নাছিল নেকি বাৰু।
না, বন্ধতটো আছে। মানে আমাৰ, তথাপিও যাব লাগে, কিবা কিবি কাম কৰিব লাগে। আৰু এক্সট্ৰা কিছুমান, অ', ভা ভাল ষ্টুডেন্ট হয়, কিছুমান অলপ উইক। যিবিলাক ষ্টুডেণ্ট হয়, কিবা এটা বিষয়ত তেওঁলোক অলপ এক্সট্ৰাকে, ক্লাছ কৰা হয়।
অ', বুজা পাইছোঁ। আৰু আপোনালোকৰ গৰম বন্ধ থাকিবনে?
অ', জুলাই মাহত থাকিব, গৰমৰ বন্ধ।
এক মাহৰ কাৰণে দিব চাগে, নহয় জানো?
অ', প্ৰপাৰ পুৰা একমাহৰ কাৰণে নিদিয়ে, মানে ষ্টুডেন্টে পাই যাব একমাহৰ। কাৰণে, আমাৰ আকৌ একদিন যাব লাগিব, আকৌ।
অ', আপনোকৰ স্কুলখন ক্লাছ কি, আহ, মানে কিমানৰ লৈকে আছে?
ক্লাছ টেন, দশম শ্ৰেণীলৈকে আছে।
ক্লাছ টেন হয়, আৰু চাগে ভালো লাগে সৰু ল'ৰা-ছোৱালী বিলাকৰ লগত, সময় অতিবাহিত
অ', অ', সৰু লৰা-ছোৱালী, মানে, কেটি নাৰ্চাৰী এনেকা য' কচ শ্ৰেণী, খ' শ্ৰেণী।
তেওঁলোকৰ দুষ্টালিবিলাক, ইন'চেণ্ট থাকে নহয় বহুত।
বহুত ইন'চেন্ট।
উম, বহুত ইন'চেণ্ট থাকে, দুষ্টালি থাকে আৰু চব-চব, একে নহয় কিছুমান অলপ, গহীন গম্ভীৰ হয়নে? কিছুমান অলপ, দুষ্ট বেছি। হয়, হয়, চবে কৰিব নোৱাৰে সেইটো কাৰণে, এইটো শিক্ষকতাৰ, যিটো বৃত্তি সেইটো মানে দে আপোনাৰ, উৎসৰ্গা কৰিব লাগিব। উৎসৰ্গিত কৰিব পাৰিব লাগিব, তেতিয়াহে।
অ', অ', অ', মানে সৰু বাচ্ছা বিলাকো মানে হয়, এইবিলাকক আ, হেণ্ডেল কৰাটো বহুতেই, ট্ৰিকি হয়, একদম। তেওঁলোকক, তেওঁলোককতো, গালি পাৰিব নোৱাৰে।
অ', গালি পাৰি, আগ-আগৰ দিনতটো এচাৰিৰ আগত অ', বিদ্যা বুলি আগতে, আগৰ মাষ্টৰ শিক্ষকসকলে পিটিবও পাৰিছিলে, আজিকালিটো পানিছমেণ্ট, পানিছ মেণ্টটুটু হেৰী নহয় হয়নে, আজিকালি ৰীৱাৰ্ড চিষ্টেমত হে পঢ়ুৱা হয়।
অ', অ', আজিকালি, পানিচমেণ্টটো নহয়।
হা, আজিকালি ৰিৱাৰ্ড চিষ্টেমত পঢ়ুৱা হয়।
পানিচমেণ্ট মানে, দিয়াৰ দৰকাৰো নাই। অলপ বুজাই চুজাই কৰিলে, হৈ যায় আৰু।
হয় হয়, আৰু আপুনি যদি পানিছমেন্ত বুলি কৈ, যদি আ আপুনি কিবা জোৰ, জবস্তি কিবা এটা বিষয় জাপি দিয়া হয়।
উম, উম।
তেওঁলোকে ভালকে শিকিব নোৱাৰে। আৰু শিকিলেও, বহুত দিনলৈ মনত ৰাখিব নোৱাৰে। আৰু তেওঁলোকে সেই বিষয়টো, ভাল পাবলৈ হ লে, পুৰা আপুনি গুৰি পৰা আদি কৰি গুটিখিনি বুজাই দিব লাগিব, আতি গুৰি চব বুজাই দিয়াৰ পিছতহে, তেওঁলোক সক্ষম হব, শিকিবৰ কাৰণে, নহয় জানো?
অ', ঠিকে কৈছে, মানে ছাত্ৰ ছাত্ৰী যদি এবাৰ শিক শিক্ষকক ভয় পাই যায় ন', ভিতৰত যদি ভয়তটো সোমাই যায় তেনেহলে, তেওঁলোকে যদি কিবা বস্তু বুজিও নাপায় তথাপিও সুধিব নোৱাৰে।
উ ভয় কৰে।
এ, ভাল মানে যদি এটা সম্পৰ্ক গঢ়ি তুলিব পাৰে যে আপুনি কি কেতিয়াবা গালি পাৰি দিব কেতিয়াবা গুচাই দিব কেতিয়াবা খেল ধেমালি কৰিব সদায় সদায় মানে ক্লাছটো সদায় গমভিৰ হৈ থাকিলেও ভাল নালাগে। কেতিয়াবা কেতিয়াবা আমনিও লাগি যায়। ছাত্ৰ-ছাত্ৰীবিলাকক অলপ ক্লাছত সেনেকে এনেকে খেল ধেমালিৰ মাজত কিবা কিবা বস্তু শিকাই দিব লাগে। তেনেহলে ছাত্ৰ-ছাত্ৰীও মজা পায়। অ শিকিও ভাল পায়।
শিকিও ভাল পায়। তেওঁলোকৰ আগ্ৰহটো জন্মে আৰু আগ্ৰহটো আপোনাৰ জন্মাব পাৰিব লাগিব তেত
অ, এইটো এইটোয়েই ট্ৰিকটো হয় এইটোৱে পাৰিব লাগিব।
উম আৰু সকলো ধৰণৰ আহ ছাত্ৰ-ছাত্ৰীবিলাকতো একে ধৰণৰ নাথাকে কিছুমানটো এটা ভাল বেলেগ এটা পৰিৱেশত ডাঙৰ দীঘল হয়। সেহঁতৰ মাক দেউতাক কিছুমানৰ শিক শিক্ষিত থাকে আন কিছুমানৰ শিক্ষিত নহয়। তেওঁলোকৰ অ', কিছুমান লৰা ছোৱালী ছাত্ৰ ছাত্ৰী তেওঁলোকে এটা পৰিৱেশত পায়। আৰু তেওঁলোকৰ মাক দেউতাকেও মানে শিক শিকাব পাৰে হয়নে কিছুমানেতো নোৱাৰে আপোনালোকৰ কৰ্তব্যত টো হৈছে সকলোকে সমান চকুৰে চোৱা সমানকে আগুৱাই লৈ যোৱা
উম হম অ ঠিকে কৈছে আৰু কিছুমান ছাত্ৰ-ছাত তী আছে একদম চৌকা অলপ অলপখিনি বুজাই দিলে বাকীখিনি নিজে ধৰিব পাৰি।
আৰু কিছুমানে আকৌ অলপ অলপ ভালকে বুজাব লাগে। এইটো-এইটো আমাৰ-আমাৰ ওপৰত এইটো নিৰ্ভৰ কৰে যে আমি কিমান ধৰিছো ধৰি এই সেই ছাত্ৰ ছাত্ৰী বিলাকক ভালকে বুজাও কি কৰিব কেনেকে
হয় আচৰিত লাগে কিছুমানে আজিালি আজ কালি সৰু সৰু ল'ৰা ছোৱালী বিলাক দেখিছো মই আপোনাৰ কথাৰ মাজতে কলো কিছুমান ল'ৰা ছোৱালী বহুত বহুত জানে মানে ভবাকতো বহুত মিচিয়ৰ থাকে। সৰু ল'ৰা ছোৱালী বিলাকৰ তেওঁলোকৰ ব্যয়ৱহাৰ বিলাক বহুত মেচুৰ থাকে। তেওঁলোকৰ কথা বতৰা আচাৰ ব্যৱহাৰ তেওঁলোকৰ গহীন গম্ভীৰত বহুত বেলেগ থাকে, আৰু তেওঁলোকৰ মাক দেউতাকিক কিছুমান শব্দ কেতিয়াও কৈ নোপোৱা ইংলিছ হওক হিন্দী হওক তেওঁলোকে ফৰফৰাই ক'ব পাৰে কিছুমান হয়নে?
অ', অ', কিছুমানে বহুত ভাল থাকে।
মই এনেকে দেখিছো, বহুত ক্ষেত্ৰত মানে সৰু বাচ্ছা আহ, তেওঁলোকৰ মাক দেউতাকে হিন্দী কবই নাজানে বুজিয়ে নাপায়। কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কাৰ্টুন চাৰ্টুন চাই হিন্দী বহুত ধুনীয়াকে কব পাৰে বুজিও পায়।
উ, সটোটোতো এইটো আছেই সেইটো মানে এক্টিভিটি আৰু দিব লাগে ছাত্ৰ ছাত্ৰী অকলে যে কিতাপৰ ভিতৰতে সোমাই থাকিব সেনেকা নহয় বেলেগ-বেলেগ বস্তু বস্তুৰ পৰাও আহ ছাত্ৰ ছাত্ৰীয়ে
ধৰিব পাৰে কিবা ভাল বস্তু ঠিক আছে ত' মানে উ ছাত্ৰ-ছাত্ৰ সৰু-সৰু সময়তে মানুহৰ বাচ্ছা বিলাকৰ ব্ৰেইন টো যে এক্দম বুত স্বাদ থাকে, বহুত তীক্ষ্ণ। তেওঁলোকৰ ধৰা ধৰাৰ পটো বহুত বেছি থাকে।
হয়, হয় তেওঁলোকে পতক কেনে শিকিবও পাৰে আৰু চব তেওঁলোক ব্ৰেইন টো খালি থাকেতো মগজটো তেওঁলোকে নতুন যিকোনো কথাই ভাল শিকালে ভাল শিকিব বেয়াই
সেইটোৱে ত কিবা এটা বস্তু যদি ভালকে ইণ্টাৰেষ্টিং কৰি তেওঁলোকৰ ওচৰত ৰখ
বুজাই দিয়া হয়। তাতে তেওঁলোক পাৰ্গত হৈ যাব হা তেওঁলোক তাতে জনা হৈ যাব বহুত। হয় মই দেখিছো, তেনেকুৱা ল'ৰা-ছোৱালী বহুত ক্ষেত্ৰত সৰুৰ পৰাই আৰু বাহিৰত বাহিৰত দেশৰ বিদেশৰ পাঠ্যক্ৰমবোৰ সেনেকৈ সজোৱা থাকে আজি কালি আমাৰ আহ ইয়াৰ পাঠ্যক্ৰম বিলাকতো বহুত সলনি কৰিছে।
অ', সলনি কৰিছে কৰিছে বহুত কৰিছে। মই শ্ৰীত পঢ়িছিলোঁ আমি যেতিয়া পঢ়িছিলো তাতকে টো বহুতেই সলনি হৈছে।
সলনী হৈছে বি মানে বিজ্ঞান ভিত্তিকভাৱে যিটো লাগে যি খিনি দৰকাৰী আগতে অদৰকাৰী বহুত কথা থাকে। তেওঁলোকৰ মগজটো চুইছে চাব লাগিব যি সকলে সৰু ল'ৰা ছোৱালীৰ শিশুৰ পাঠ্য ৰচনা কৰে পাঠ্যপুঠি তেওঁলোকৰ মন বিলাকতো তেন সৰু ল'ৰা-ছোৱালী লেখীয়া ভাবিব লাগিবতো, সৰু ল'ৰা-ছোৱালী যি ভাবে যি ভাল সেই খিনিয়ে কৰিব লাগিব আমি জনা কথা বিলাক আমি ভবাৰ দৰে লিখিলে তেওঁলোকে বুজিয়ে নাপাব। তেওঁলোকে সিটো যিটো হিচাপত বুজালে বুজি পাব সেইটোও আপুনি বুজাব পাৰিব লাগিব।
উম।
উম তেওঁলোকৰ লগত খেলিব লাগিব, কেনেকে খেলিলে তেওঁলোকে খেল ভাল পাব।
উম আজিকালি আজিকাটো হেৰিও আহি গৈছে ন এই প্ৰজেক্ট বুলি।
কি ক'লে?
প্ৰজেক্ট প্ৰজেক্ট কিবা এটা বস্তু যদি শিকিছে সমাজ বিজ্ঞানত, পৰিৱেশত এইটো আকৌ আপুনি কেনেকে বনাব কি
ঔ হয় হয় প্ৰজেক্ট থাকেটো উম।
এইটো কৰিও ভাল পায় ভালকে বুজে।
অঁ ই এল এম থাকে নহয় আজিকালি।
নাই অঁ অঁ।
এইবিলাক হেৰি কৰিব লাগে। আপোনালোকৰটো সৰ্বশিক্ষাৰ আণ্ডাৰতে পৰে ন আপোনালোকৰো?
অ অ সৰ্বশিক্ষাৰ আণ্ডাৰতে পৰে।
ক'ৰ পৰা কেনেকে যোগাৰ হয়?
পাঠ্যক্ৰম বিলাক আণ্ডাৰ ছেবা থাকে বা ই টো প্ৰাইভেটৰ পৰা মানে পাব্লিচাৰ প্ৰাইভেট হয় আৰু।
অ অ আৰু আপোনালোকৰ এতিয়া আপুনি কোনটো কোনটো ক্লাছৰ খিনি চাই সৰু প্ৰিপেটোৰি?
অ সৰুৰ পৰা আহ মানে প্ৰথম দ্বিতীয়, তৃতীয়, চতুৰ্থ মানে পঞ্চম ফাইভলৈকে চাব পাৰি।
অ। হয় হয় আৰু আজিকালি এইটো হেৰি কৰিছিল যে আপুনি বা পঢ়াবৰ কাৰণে আ ডি এল এড বা এনেকে
আহ অ ডি এল এড, বি এড অ অ। আৰু সৰু বাচ্ছাৰ কাৰণে
প্ৰাইভেট হয় হয় প্ৰাইভেটত সেইবিলাক লাগে নে? অ সেইখিনিও লাগে হয়নে?
উম উম লাগে আৰু কিছুমান অ হেৰি আছে যদি আপুনি যদি ভালকে পঢ়াব জানে ষ্টুেডেন্টক ভালকে ধৰিব পাৰে তেতিয়া মানে স্কুলৰ স্কুলৰ পৰা চাই এইটো যেনে মানুহজনী ভালকে ধৰিব পাৰিছে। আৰু ছাত্ৰ ছাত্ৰীয়ে মানুহক পচন্দ কৰিছে মানে শিক্ষক উ শিক্ষয়িত্ৰীক। তেনেহলে তেওঁলোকে কেতিয়াবা কেতিয়াবা বি এ ড দি এল এদ নাথাকিলেও মানে নৰ্মেল গ্ৰেজুয়চনতো দি দিয়ে
অ অ অ তেওঁলোকে দিব পাৰে ন সেইটো অথৰিটি থাকে তেওঁলোকৰ।
মানে আ অকল বি এ ডি এল এ অঁ। বি এড ডি এল এড খালি পঢ়িলেটৈ নহব ন মানে কিছুমানে আছে নিজেতো পঢ়াত ভাল থাকে কিন্তু বুজাব নোৱাৰে মানুহ
অ ঠিক কৈছে ঠিক কৈছে কিছুমান এনেকা শিক্ষক আমি আমিও পাইছো নিজে বহুত জানে বহুত বুজে বহুত কিন্তু তেওঁ সেইটো প্ৰকাশ কৰিব নোৱাৰে মানে সেইটো মানুহক ভাল লগাকে বুজাব নাজানে তেওঁ পতক কেনে কৰি থৈ দিব হয়টো যোনে শিকিব তেওঁতো বুজি পাব লাগিব নহয় জানো।
সেইকাৰণে যোনে ভালকে বুজাব পাৰে তেওঁলোকক মানে ৰাখি
মানে এনেকুৱা ধৰণৰো হয় কলেজ চলেজত পঢ়ি বহুতে ভালকে পাছ কৰি উঠে কিন্তু চাকৰি পাব অসুবিধা হয় কিয়নো তেওঁলোকৰ শিক্ষাগত অৰ্হতাটো থাকে কিন্তু বাহ্যিক পৃথিৱীৰ কেনেকে কি কৰিব লাগিব সে-সেই বিষয়ে-সেই বিষয়ে ইমান নাজানে সামাজিক জ্ঞান নাথাকে হয় নে এনেকুৱা গোটেইখিন সাঙুৰি চাবলগীয়া হয় আৰু উম ঠিক আছে তেন্তে ৰাখো ভাল লাগিল হা হয়